হেল্ল' বন্ধু শুনা পাইছানে
অহ শুনা পাইছো কি কৰি আছা?
মই এনেই আছো বাৰু তুমি কি কৰিছা?
অহ এয়া ৰুমতে বহি আছো বাকী খবৰ পাতি ভাল নহ?
খবৰ পাতি ভাল তোমাৰ কোৱা?
অহ ভালে ঠিকেই আৰু মানে ঠিকঠাক চলি আছে।
খানা পিনা কি খালা দুপৰীয়া?
দুপৰীয়া আজি দালি আৰু কিবা কণীৰ লগত খালো তুমি কি দি খালা?
মই পনীৰ পনীৰ পনীৰৰ লগত খালো।
বাকী আজি কি কোনটো টপিকৰ বিষয়ে আলোচনা কৰি বুলি ভাবিছা।
বুকৰ ওপৰত ভাবো নেকি বুকৰ ওপৰত কৰো নেকি মানে বুক এনেকুৱা ষ্টৰী বুক আৰু বহুত কিবা কিবি বুক থাকে নহ সাধু কথা
আচ্ছা ঠিক আছে নহ'লে তুমি চুৰু কৰা
হয় মোৰ মতেতো বুক পঢ়া বহুত ইম্পৰটেণ্ট বু মানে বুক পঢ়িলে মানে নিজৰ জ্ঞানটোও বাঢ়ে। এক্সট্ৰা একট মান জানিব পাৰো।
হয়। এক্সটা এক্সটা মানে এইটো নহয় তুমি এনে কিতাপৰ যিটো তুমি বহুত কিবা তুমি বহুত কি বা তুমি জানিব পাৰা
হয় হয় হয় এক্সট্ৰা আমি বহুত মানে বহুত বস্তু জানিব পাৰো। নলেজ বাঢ়ে। আমাৰ নলেজ বাঢ়ে
হয় তোমাৰ জ্ঞান বোৰ বাঢ়িব।
জ্ঞানবোৰ বাঢ়িব হয়
তুমি বুক তুমি কিতাপ যিমান পঢ়িবা তোমাৰ জ্ঞান বোৰ ইমানেই বাঢ়িব তোমাৰ
জ্ঞান ইমানে বাঢ়িব হয় ঠিক কৈছা।
হয় তুমি এতিয়া জিঅ'গ্ৰাফি। হয় হয় মোৰ মতেও পঢ়িব লাগে। কিতাপ পঢ়াতটো মানে মোৰ মতে। ভাল তোমাৰ জ্ঞান বোৰ বাঢ়িব। বহুত ধৰণৰ কিতাপ আছে তুমি যদি এতিয়া জিঅ'গ্ৰাফি যদি তুমি। হয় কোৱা।
তেনেকুৱা তোমাৰ যদি সাধু কথা পঢ়োঁ তাৰে পৰা তো মৰেল এটা পাই ন মৰেল অব দা ষ্টৰি বুলি কৈছা।
হয় হয়।
মৰেল মানে মূল কথাটো কি মানে সাধুটোত কি মূল কথাটো আছে মানে সাধুকথাটোত কি মানে কি বুজি পাইছা সাধু কথাটোৰ পৰা কিবা এটা তো বুজি পাও ন চব সাধুকথাৰ পৰা।
হয়।
মৰেল এটা পইন্ট থাকে ন। ক ট এইটো বিষয়ে গৈছে এইটোৰ বিষয়ে আমি। এইটো কৰিব নালাগে এইটো কৰিব নালাগে কিবা এটা বুজি পাওঁ ন।
হয়।
অ' বাকী
ত' মোৰ মতে মানে, কিতাপ মানে পঢ়িব লাগে মোৰ মতে। ত' মোৰ কথা এতিয়া শুনা শুনা। এতিয়া তুমি এতিয়া বহুত ধৰণৰ কিতাপ আছে ন' তুমি জঅগ্ৰাফি তুমি জঅগ্ৰাফি যদি পঢ়া। ত' তুমি এইবিলাক মানে আৰু তোৰ বিষয় তুমি মানে, ধ ধৰ্তীৰ বিষয় এইবিলাক তুমি বুজি পাবা।
হয় হয় হয়, জিঅগ্ৰফী জঅগ্ৰাফি বিষয়ে কৰিলে মানে আৰ্থৰ কেইটা, কেইটা লেয়াৰ আছে তাৰ পিছত আৰ্থৰ অ', কিমান পাৰ্চেন্ট পানী থাকে। কিমান পাৰ্চেণ্ট মাটি থাকে।
হয় আৰু আমি পানী কিমান পাৰ্চেন্ট আমি মানে খাবলগীয়া আছে। কিমান পাৰচা আমি খাব লগীয়া নাই, ত' আমি জগ্ৰাফিৰ দৰে আমি মানে এইটো মানে গম পাও আমি পঢ়িলে। ত' আৰু, হি হিষ্ট্ৰীি হিষ্ট্ৰীও মানে পঢ়িব লাগে মোৰ মতে।
পৰা আমি আৰু এটা কথা জানো যেনেকুৱা মানে পপুলেচন ৰেট জনসংখ্যা ৰেট।
জনসংখ্যা হয়, এইটোও তুমি গম প, তুমি, তুমি যিমান পঢ়িবা ত' তিমানে তুমি মানে বুজি পাবা।
হয় হয় হয়, হয় হয় হয়, ঠিকে কৈছা।
আৰু শুনা এতিয়া, তুমি এতিয়া তুমি যদি হিছ স্ত্ৰী পঢ়া ত' তুমি আগ আগৰ, আগৰ যুগৰ মানুহবোৰৰ কাহিনী তুমি বুজি পাবা, আগৰ যুগৰ মানুহবোৰ কেনেকুৱা আছিল। এন্তে কেনেকুৱা চলিছিল ত' এইবিলাক তুমি মানে গম পাবা মানে হিচ পহিলে
হয়, হয়।
উম।
মানে, পলিটিকেল বুক পঢ়িলে মানে পলিটিকসৰ বি বিষয়ে পাৰে আৰু। পলিটিকছ
পলিটিকেল চাইন্স তুমি, পলিটিকেল পলিটিকেল চাইন্স তুমি পঢ়িলে ত' তুমি প' ৰাজনীতিৰ বিষয়ে তুমি জানিবা যে ৰাজনীতি কি হয়। ধৰা আমাৰ ভাৰত ভাৰতখন কেনেকুৱা মানে কেনেকুৱা চলে এটা ৰাজনীতিবি, মানে কেনেকুৱা মানে কিবা হয়। ত' মানে এইবোৰ মানে তুমি মানে গম পাবা, পলিটিকেল চাইন্স তুমি পঢিলে। আমাৰ ভাৰতৰ ৰাজনীতিবোৰ তুমি গম পাবা। আমাৰ ভাৰতৰ যিবোৰ বিলাক
উম, হয় হয় হয়। হয় হয়। আমি বুকটো এনেও লওঁ পঢ়িব লাগে তুমি যদি মানে কিবা জবৰ মানে প্ৰপ প্ৰিপৰেচন কৰি আছা চ' সটো কাৰণে এক্সট্ৰা বুক পঢ়াটো দৰকাৰ জেনেৰেল নলেজৰ কাৰণে। এইটো কাৰণে হয়।
তোমাৰ জেনেৰেল নলেজৰ কাৰণেও হৈ যায়। তুমি জেনেৰেল নলেজ কে তুমি জিকে পঢ়িব পাৰা।
হয় হয় হয়, ঠিকে কৈছা। বাকী, মই ভাবো বুক বহুত ইম্পৰ্টেন্ট, বুক পঢ়িব লাগে। বুক পঢ়িলে। ই ভাল।
হয়, ত' মোৰ মোৰ মোৰ মতে মানে কিতাপে আমাৰ কাৰণে বহুত মানে ভাল ভাল মানে আমাৰ কাৰণে সেনেকুৱা। কেনেকুৱা জ্ঞানবোৰ দিয়ে। যে মানে এইটো মানে তুমি একবাৰ মানে ভালকে যদি পঢ়া ত' তোমাৰ সেইটো মনত থাকি যায় মানে। হয়, মাথাত সোমাই যায়। আৰু তুমি ইনভাইৰটমেন্টৰ বিষয়ে তুমি পঢ়িব পাৰা। ত' এনেকুৱা মানে কি গছ-গছনিৰ বিষয়ে তুমি জানিবা। ত' আমাৰ মানে ৰেতেৰাপুৰ হয় যেন। কি'হৰ পৰা হয় প্লাষ্টিকৰ পৰা এইবিলাকৰ পৰা কেন মানে পপুলেচন বোৰ হয়, পলিউচন বোৰ হয়। পলিউচন বোৰ কেনেকুৱা হয়, হয়। পোৱা মানে এনভাইৰমেন্ট মানে কিতাপবোৰ পঢ়িলে তুমি গম পোৱা।
হয় হয় এইবিলাক চব জিঅ'গ্ৰাফিতে আহে বাৰু।
হয় কিন্তু তুমি মানে টো মানে ভালকে মানে,
হয় হয় ভালকে ইচতা দি কৰিব পাৰোঁ ভালকে পঢ়িব পাৰোঁ হয় মানে। গবাৰ মেনট আমি আমাক কেনেকুৱা ৰাখিব লাগে কেনেকুৱা চাফ চিকুণকে এনভাইৰণমেণ্টটো ৰাখিব লাগে গছ গছ পুলি ৰুব লাগে টাইম টাইম টু টাইম আৰু গ গছ টাইম টু টাইম পানী দিব লাগে। বা আমি প্লাষ্টিক প্লাষ্টিক যিমান পাৰোঁ ইউজ কৰিব নালাগে।
হয় পেপাৰৰ বস্তু ইউজ কৰিব লাগে প্লাষ্টিক মোৰ মতে ন প্লাষ্টিক বস্তু যি বোৰে ইউজ কৰি আছে ন! ত এটো মানে আমাৰ শৰীৰৰ সেই কাৰণে বেয়া হয়টো ত' প্লাষ্টিকৰ যোনটো আমাৰ কাৰণে প্লাষ্টিকৰ যে আমাৰ কাৰনে আমি দো দোকানত দোকানত যাওঁ যে প্লাষ্টিকতে আমাৰ কাৰণে এইবোৰ এইবিলাক বস্তুবিলাক ভৰাই দিয়ে ন ত মোৰ মতে এইটোৰ বদলা তুমি কাগজো দিয়াটো মোৰ মতে ভাল।
হয় হয় ঠিকেই ঠিকে কৈছা প্লাষ্টিক মানে তুমি চাপজ মই এটা উদাহৰণ দি আছোঁ প্লাষ্টিক তুমি যদি আজি এটা জেগাত পেলাই ৰাখিছা হা শুনি আছা নে? প্লাষ্টিক যদি তুমি আজি এটা অ প্লাষ্টিক যদি আজি এটাৰা জেগাত তুমি পেলাই পেলাই ৰাখিছা কালিলৈ এইটো প্লাষ্টিক প্লাষ্টিকে হৈ থাকিব না কোনো চেঞ্জ হ'ব বা কিবা হ'ব আৰু কাগজ যদি এ' কাগজ কাগজ আৰু কি কাগজতটো জ্বলাই দিয়াৰ লগে - লগে গায়ব হৈ যায়। একোৱ নাথাকে আৰু ক- কাগজটো যদি ৰাস্তাতটো পেলাইটো হয় তোমাৰ হয়। কাগজটো যদি তুমি ৰা হয় হয় হয়। আৰু প্লাষ্টিক জ্বলাবাচোন কেনে - কেনে হয় যে চাবা! প্লাষ্টিক জ্বলালে
প্ৰষ্টিক টো মানে হয় আঠাৰ দৰে মানে সেইব
হয় হয় হয় আঠাৰ দৰে এটা বস্তু ওলাই হয় ঠিকে কথা কৈছা, আঠাৰ দৰে এটা বস্তু ওলাই হয় এই তাকেতো আমি বোক পৰিলে মানে এই এইবিলাক
এইবিলাকৰ বিষয়ে তুমি হয় তুমি কিত কিতাপ তাপ যিমান পঢ়িবা ত তোমাৰ জ্ঞানো ইমান বাঢ়িব। মোৰ মতে কিতাপ মানে পঢ়িব লাগে বহুত ধৰণো কিতাপ আছে।
অ বহুত ধৰণৰ মানে আছে কিছুমান গণিত তৰো আছে এক্সট্ৰা গণিতৰ বিষয় জানিব পাৰা। হয় কিছুমান তোমাৰ তুমি যি কলা এনভাইৰমেন্টেল তাৰো মানে ডিপলি মানে পঢ়িব কাৰণেও মানে কিতাপ আছে।
হয় আছে, মোৰ মতে কিতাপৰ মানে আগ কাল নাই মানে বুইছা ত তুমি মানে পঢ়াটো তুমি শেষ কৰিব নোৱাৰিবা।
প-পঢ়াৰ শেষ ক-কইন শিক্ষাৰ কোনো শেষ নাই।
শেষ নাই ত তুমি যিমান পঢ়িবা তুমি মানে কিতাপোৰ আছে তুমি শেষ কৰিব নোৱাৰিবা, ত মোৰ মতে মানে কিতাপটো মানে পঢ়িব লাগে মানে তোমাৰ তোমাৰ জ্ঞানবোৰ যি-যিমান মানে পঢ়িবা তোমাৰ জ্ঞান বোৰ হিমান বাঢ়িব ন।
হয় হয় তুমি যিমান শিক্ষা ল'বা, সিমান তোমাৰ জ্ঞান বাঢ়িব।
আৰু তুমি, কিবা লাইব্ৰেৰীতে যোৱা নে নোযোৱা?
লাইব্ৰেৰীত যাওঁ। কলেজৰ লাইব্ৰেৰী আছে নহয়, যাওঁ। লাইব্ৰেৰীত বুক পঢ়োঁ,
ত' লাইব্ৰেৰীতেতো বহুত ধৰণৰ, বহু কিতাপ থাকে আমাৰ।
হয় হয়। বহুত ধৰণৰ জ্ঞান ল'ব পাৰোঁ। হয় হয়। লাইব্ৰেৰীত বু বুক বু পঢ়িকেনে ত আমি থৈ আহো ন। মানে জ্ঞানটো ল গত লৈ আহোঁ। হয় ন।
হয়।
বুক পঢ়ি কেনে তো ঘৰত
আমি, আৰু আমাৰ, কিতাপৰ দ্বাৰা আমি আমাৰ জীৱনৰ মানে বহুত আগ আগবাঢ়ি যাওঁ মানে আমি কি তাপৰ দ্বাৰা। ত' মানে কেনেকুৱা কি কৰিব লাগে, কেনেকুৱা মানুহৰ লগত মানে ব্যৱহাৰ কৰিব লাগে, মানে আমি কিতাপৰ দ্বাৰা আমি গম পাওঁ।
ছ'চাইটি এটাত থাকিব লাগিলে
হয়। কি কি কৰিব লাগে, ত তুমি এইটো মানে কিতাপৰ দৰে তুমি মানে এইটো তুমি মানে কিতাপৰ দ্বৰে তুমি মানে বুজি প বুজি পাই যাবা মানে তুমি। যিমান পঢ়িবা কিতাপৰ যদি তুমি মানে বুজি পাবা।
হয় হয় ঠি-ঠিকে কৈছা।
এটা যদি তুমি জেগাত আছা ত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে মানুহৰ লগত
হয়, হয় কি-কি-কিতাপৰ পৰা আমি ব-ব-বহু-বহু-বহুত শিকিব পাৰোঁ, যেনে তোমাৰ চচ-চচাইটি এটাত চলিব গ'লে কি, কি নিয়ম অ', মানে মানি চলিব লাগে, বা ত-ত-তোমাক‌ মই অলপ আগত কলোৱে এন-এনভাইৰমেন্টেল মানে অ' মানে নিজৰ চচাইটিখন মানে ভালকে ৰা-চাফ চিকুণ ৰাখিব লা
হয়, চাফ চিকুণ ৰাখিব লাগে, লে-লেতেৰাবোৰ মানে থাকিব নালাগে।
পেলাব নালাগে, ডা-প্লাষ্টিক বেগ যিমান পাৰোঁ এভইড কৰিব লাগে, পেপাৰ বেগ মানে ইউজ কৰিব লাগে।
ত' বন্ধু আজিৰ কাৰণে হ'বনে নেকি?
অ', বন্ধু হ'ব দিয়া আজিৰ কাৰণে।
আজিৰ কাৰণে মানে ইমান, ইমানতে মানে কৰিম বুলি ভাবিছোঁ আৰু মানে
হয়, হয় ইমা-উম, হয়, হয় মোৰো ভাল লাগিল, ঠিক আছে এতিয়া তা, ধন্যবাদ ৰাখিছোঁ।